হেল্ল'।
হেল্ল'। অ শুনিছা।
হেল্ল'। অ শুনি পাইছা।
উম অঁ।
এবাৰ পূজাত ক'ত থাকিবা দুৰ্গা পূজাত ইয়াতে থাকিবা নে ঘৰত যাবা। নে তুমি
এ নাই নাই পূজাত ঘৰলে যাম।
অ, কিমান দিনৰ কাৰণে তোমালোকক চুটি দিম কৈছে।
আমাৰ পূজাত চাগে পাঁচদিন মান দিব।
অ,
তুমিতো ইয়াতে চাবা চাগে।
ইয়াতে চাম। ইয়াতে চাম।
এনেই কত ক'ত ইমান ভাল পূজা হয়, এইফালে। উম। হা।
মালিগাঁৱত মালিগাঁৱত।
উম। উ
তুমি যোৱা চাবলে।
অঁ আমি চাব কাৰণে কিন্তু, নেক্স মই যোৱাবাৰ মই মংগলদৈট। গৈছিল আমাৰ মেইন ঘৰ জত তাতে।
কেনেকে তাৰমানে কি-কি কৰে পূজাত। এইফালে
দুৰ্গা পূজাত চবতে একে আৰু পূজা-চূজা কৰে চবৰে একে। তাতে কি বেলেগ নেকি তোমালোকৰ তাত।
নাই নাই সেইটোৱে কৰে বাৰু। এইফালে মেলা হয় নহয়।
মেলা হয়।
উ
তাতেও হয় ন মেলা।
উম।
আৰু কি বুলি কয় উম, ৰাটি। কি পোৱা না চাবৰ কাৰণে।
অহ ৰাতিও যোৱা অ ৰাতিয়ে যোৱা হয় বাৰু।
উম।
বৰ বলি দিনাখন মন্দিৰ যোৱা হয়।
অ', ৰাতিটো যাই বাৰু
আমাৰ টান মানে কি কামাখ্যা খ পইলে মুগিৰ বুলিল ন ম এটা আছে হা সেই মন্দিৰটো মানে। চব যায়, সেই মন্দিৰটো এ বহুত দূৰ দূৰ পৰা মানুহ আহে। হিমন্ত বিশ্ব শৰ্মাও ৰৈ তাত গৈছিলে।
উম,
সেই তালেকে জোৱাবোৰ সেইবোৰ ডাঙৰ মন্দিৰে।
এইটোত গৈছা নে মহাভৈৰৱ মন্দিৰটো।
মই মহাভাৰতলৈ যোৱা নাই। তুমি গৈছা?
উম, গৈছিলোঁ।
এ আমাৰ ঘৰৰ মানুহ গৈছে মই হে যোৱা নাই।
অ', ঘৰৰ মানুহৰ লগতে গৈছিলো।
উম-উম।
এইটো ৰাতি হ'ল আমি ক বেলেগ এটাত গৈছিলো তা তাৰ পিছত সোমাই আহিছিলো। কিন্তু সন্ধিয়াইছে কিন্তু যাব মন আছে।
উম,
তোমাৰ কি বানাৰাচ তুমি গৈটো পোৱা নাই চাগে ন বানাৰচ।
নাই নাই মই জোৱা নাই।
অ',
মই অকল অসমৰ বাহিৰত অৰুণাচল গৈ। পাইছো আৰু হেৰি শ্বিলঙলৈ গৈ পাইছো।
বানাৰস যায়ও ভাল লাগিব যানা।
অ' শুনিছো আৰু মোৰ বানাৰচ যাবলৈ বৰ মন আছে। তে
অ' আমি কিন্তু নেক্স মাহ যোৱা কথা আছে কি বা হয় এতিয়া ভগৱানে যদি নিযে যাম আৰু। সেইটো গৰম পৰিব বহুত।
উম, নেক্সট মাহটো বহুত গৰম হ'ব। আৰু এতিয়া অকল আমাৰ এইফালেহে নৰ্থ ইষ্টৰ ফালেহে বৰষুণ। আছে বাকীকেইটা বাকীখিনি ষ্টটমেটটো দিয়াও নাই।
বাহিৰত ইমান বৰষুণ নিদিয়ে আমাৰ ইয়াতে যে দিয়ে আৰু বৰষুণ।
উম'।
বাহিৰত বৰষুণ দিয়াৰ লগে লগে বানপানী হবয়ে ন। এবাৰ যে,
উম'। উম, বৰ বেয়া কে হৈছে ইয়াত।
উম'। ব'হাগ বিহুত ক'ত আছিল, ঘৰৰত আছিল নেকি? বহাগ বিহুত ক'ত আছিলা, ঘৰত আছিলা নেকি?
অলপ বহাগ বিহুলৈ ঘৰলৈ গৈ- ঘৰত গৈছিলোঁ। আমাৰ বহাগ বিহুত এবাৰ তাৰ মানে দহ দিনমান বন্ধ দিছিলে।
তাৰপিছত কৈছিলা আৰু।
উম। আমাৰ সেইফালে বহাগ বিহু বৰ ধুনীয়াকে পালন কৰে।
অহ'। সিফালে ইমান নাই আপাৰ আচামৰ ফালে ব'হাগ বিহুতটো ধুনীয়া হয় ন।
উম' প্ৰথম দিনাখন, গৰু বিহুৰ দিনাখন। গৰু নোৱায়।
অহ'।
তাৰপিছত অহ' গৰু নাই মেলি। অহ' গৰুখিনি মানে পথাৰলৈ উলিয়াই দিয়ে। তাৰপিছত সন্ধিয়া, জাক দিয়া হয়। অলপ মানে ধুৱা-ধূনা দিয়া নিচিনাক, জাক দিয়া হয়। তেওঁলোকৰ মানে, গৰু নিয়মতো মানে অ' এনেকুৱা অলপ কিছুমান চব্জি ব্যৱহাৰ কৰে, যেনেকে নেকে হালধি। থেকেৰা সেইবিলাক। সেইবিলাকেদি নোৱাই, তাৰপিছত সন্ধিয়া টাইমত গৰু জাক দিয়া হয়, ঘৰলে আহোতে, তাৰপিছদিনাখন মানুহৰ বিৰুদ্ধ। প্ৰথম ৰাতিপুৱা উঠি। সৰুৱে ডাঙৰ স- সকলক মানে সেৱা কৰে।
উম' চবতে একে আছে।
তাৰপিছত হুচৰি গাবলে যায়। তেওঁলোকে, এইফালে হুচৰি হয় জানো।
উম'। তোমালোকৰ তাতে চব। পূজা নহয় চাগে ন। এ আমাৰ ফালে যিদিনা গৰু বিহু হয়, সেইদিনা মানে চট পূজা হয়। বিহাৰী বিলাকে পালে এইটো। এই যে আলেইটো আলেই দিয়ে যে। আৰু তোক যে বৰশীত, এনেকুৱা নিচিনাকে খুব এটা দি পেলাই, ঘূৰাই থাকো।
অ'। আমাৰ জেঠাইৰ ভাল নে? অলপ আমাক ভকক হব লাগে, দিয়া বুলি কয় হা জেগাৰ পৰা। অহ, গছ বিহুও পালন কৰে।
উম'।
তাৰ মানে, তাত ইমান জেগা নাই, চাৰি আছে। এদিন মাখিয়েও উলিয়ালে। সেই মানুহজনে মানে, গছ-গছনি বহুত ভাল পায়। আমাৰ অলপ ৰি-ৰিলেটিভহে হয়। তাৰপিছত সেই মানুহজনে আহ নিজৰ ফালৰ পৰাই মানে, চবীয়ৰ অঞ্চলখনত গছ বিহু পালন কৰে। এই তাত। মানে গছতো, এখন ফিল্ড ল'বৰ তাত অলপ গছ-গছনিও মানে তাত থাকেই তাৰপিছত তাত মানে মুকলি বিহু টাইপৰ হয় আৰু।
অ'।
বাকী মানুহখিনিয়ে নাচিব।
অ'।
মুকলি বিহু দেখিছা?
অ'। হয়তো মুকলি বিহুটো চবচে মোৰ ভাল লাগে। গছৰ তলত যে নাচে।
উম।
চবচে মোৰ মাঘ বিহুতো ভাল লাগে। কাৰণ, মাঘ বিহুতো বহুত বস্তু খাব পাৰি ন বহুত। বস্তু বনায়। বহাগ বিহুততো এইগিলাক নাই। কাতি বিহুতো আৰুৱে নাই।
এইফালে ভেলা-ঘৰ চৰ বনাই নে নবনায়?
এতিয়াতো হেৰি আহি আছে, কি বোলে দুৰ্গা পূজা আহি আছে আৰু ন'? ফাৰ্ষ্ট ফাৰ্ষ্ট কি পূজা হয়? গনেশ পূজাই হয়, তাৰ পিছতে বাকী পূজা হয়।
উম। তোমালোকৰ ভেকেচন দিব নেকি বন্ধ।
আমাৰ বন্ধ।
উম নে নিজেই ল'ব পাৰা?
আমাৰ বন্ধ লেও একো নাই। আমাৰ এইগিলা একো নাই। আমি নগলে বনাই কিন্তু হ'লেও নগ'লে নিজৰে লছ ন ' কাৰণ অনলাইনত ক্লাছ কৰিব পাৰি, কিন্ত ফিজিকেলি যিখিনি ব তো বুজি পায় অনলাইনত অলপমান প্ৰব্লেম হয় ন।
অ, সেইটো হয় বাৰু।
উম,
উম,
এইট প্লাছ এইটি। মেনে চছা উৱন চেভেণ্টি ওৱান ছেভেণ্টি, ওৱান এই হেল্ল'?
উম, কোৱা। বাকী আৰু কোৱা?
হা?
কোৱা আৰু বোলো?
উম, বাকী হয় মানুহটো অহা দেৰি হ'ব চাগে!
উম, দেৰি হ'ব -দেৰি হ'ব মানে আবেলি সন্ধিয়া হ'ব আৰু।
এতিয়া অকলে
অ ভালে বাৰু
উম,
এ অকলে থাকিয়ে মই ভাল পাওঁ।
উম, মইয় যাওঁ
যি মন তাকে কৰি থাকিব পাৰি ন?
আৰু মই অকলে ধাৰিলে কাম কৰি থাকো আৰু
উম
তাৰমানে এনেই মাহ‍ঁত থাকিলে, ঘৰত আগতে মাহঁত থাকিলে কাম নকৰিলেও হয়নে যিকন টাইমত অকলে থকা হয় সেইকন টাইমতে বেছি কাম কৰা হয়।
অ সেইটোয়ে মানে গম পোৱা জানো যে এইখিনি কৰিবই লাগিব যে নাই যিহেতু
অ' সেইটোয়ে।
তুমি তামোল খোৱা নে নাই?
নাই মই নাখাওঁ তুমি খোৱা।
উম খাও মই।
হব দিয়া
অ কোৱা
হ'ব দিয়া বোলো।
অ অ
কাটা যোৱা নাইকিয়া
কাটিব লাগে।
নাকাটিলে এনেইচোন অটমেটিকেলি কাটা যায় এ।
নাযায়।
দিয়া কাটি দিয়া তেতিয়া হ'লে